হেল্ল' অহ কোৱা অহ শুনি আছো কোৱা। মই এনেই আছিলো এতিয়া ভাত ভাত খাই উঠিছো, তুমি?
অ'! মইয়ো এই ভাত খায় উঠিছোঁ। উঠি পেলাই বোলো, খবৰ এটা লওঁ তোমালৈ সেইকাৰণে ফোন কৰিলোঁ। এতিয়া গৰম বন্ধ পালেহি নহয়। তাক তাকে বোলো কি বা প্লেন কৰি ছা নে গৰম বন্ধত কৰ'বাত যাবা নে?
অ এই মেঘালয়ৰ ফালে যোৱা কথা ভাবি আছো এ জুলাই তাৰ মাজতে
এতিয়া কি হয় আৰু?
অহ মেঘালয় যাবা? অ মে অ মানত তেনেকে ভৰা নাই দেখোন এনেকে কত যাম বুলি ভাবিছো ক'লৈ কত যাম সেই জেগাটো ঠিক হোৱা নাই এতিয়া।
অ আমি গৰম অ অ। উম কোন আহিব?
অ কি কৈছিলা গৰম এ মোৰ মাহীহঁত আহিব মানে মাহী আহিব মাহী চজনী আহিব। তাৰপিছত আহিলে মানে একেলগে যাম নেকি কৰবালৈ। অকমান তাহতৰ ঠাই বোৰ দেখুৱাম জুবিন ক্ষেত্ৰ দেখুৱাম। চাইন্স চিটি দেখুৱাম তাৰ পিছতে আৰু কি-কি পাৰি আৰু ওচৰে সেই ঠাইবোৰ দেখুৱাম বুলি ভাবিছো আৰু সিহঁত আহিলে। সেই আহিলেই যাম আৰু একেলগে, উম-উম। তেনেকে মেঘালয় হেৰি কি গৰমত অৱশ্যে গ'লে ভালে লাগে ন, তাতটো অলপ গৰমটো কম নেকি।
অ' তাত গৰমতটো কম আমাৰ ইয়াত কিমান গৰম আকৌ সেইটো কাৰণে মানে ভাবিছো অকমান অলপ জেগালে যাবলে মন ওচৰতো মেঘালয়খনে আছে যাব পাৰাকে।
অ' এই গৰমত মানে বৰ অশান্তিও লাগে ফুৰিবলে যাবলে।
উম কিন্তু তাতো, অহ কিন্ত তাতো শুনিছো আগতকে তাতো মানে ঠাণ্ডাটো কমিছে বুলি এতিয়া মানে এ গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈছে যে দিনক দিন নে।
অ' গছ গছনি বিলাকো বহুত কাটি দিছে পাহাৰ চাহাৰ কাটি দিছে, উম- উম্। হয় দিয়া। মই আমি ওচৰে পাজৰেই যাম আৰু বেছি দূৰলে নাযাওঁ।
অ' সেইটো সেইটো কাৰণে সেই গছ গছনি কাটা মেলা কাৰণে তাত টো প্ৰভাৱতো পৰিছে আগতে যেনেকুৱা আগতে যিমান ঠাণ্ডা হয় এতিয়া সেই ঠাণ্ডাটো নাই। তাতো।
অ'-অ'। সেইটোয়ে আজিকালি মানে বহুত অ', গৰমেই হয় ন।
উম মানে গৰম মানে ইমানো নহয় কিন্তু মানে আগতকে বহুত কমিলে আৰু আগতে বেছি অলপ ঠাণ্ডাটো আছিলে মানে ভাল লাগিছিলে এতিয়া মানে সেই তেনেকে গৰম কাপোৰ ল'বলগীয়া নহয়ে তাত।
অ' ইয়াতকে অলপহে কম তাৰমানে গৰম।
অ' অলপহে কম ইমানো বেছি কম নহয় মানে।
উম উম- উম। উম- উম। ফাটি - ফাটি আহিছে মাতটো।
অ', কি কৈছিলা। অ'-অ' হেল'।
এ বৰ অশান্তি লাগে গৰমৰ দিনকেইটা।
এইবাৰ গৰমটো অলপ বাঢ়িছে নেকি ন আগতকে, দি আছো।
অ'- অ' এইবাৰ গৰমটো মানে হেৰি মাজতে অলপ এ। বৰষুণতে আছিলে যে অ' অ' গম পাইছো। অ' মইও শুনি আছো মোৰ মাতটো শুনিছ নে।
অ', শুনি আছো হয়।
অ'। বৰষুণ দিওঁ দিওকে আছে কিন্ত দিয়া নাই বৰষুণ। মাজে-মাজে হয় বৰষুণ পৰা নাই।
উম।
অলপ মানে বৰষুণ পৰিলে ভাল লাগে সেইটো আৰু। সেইয়া
হয় হয়
তাকে খোৱাবোৱা হ'ল
ঘৰলৈলৈ গৈছ নে
অ অ এবাৰ গৈছিলোঁ দুবছৰ মানৰ আগতে
অহ
দুবছৰমানৰ আগতে গৈছিলোঁ আমি তাত এই চেৰাপুঞ্জী গৈছিলো তাৰপিছত এই হেৰি কি তাত। তাত এই চোহৰা বুলি এখন টাউন আছিলে তাতে হোম ষ্টে এটা আছিলো তাৰপিছতে তাতে ওচৰতে এখন ইক' পাৰ্ক আছিলে তালৈ গলো তাৰপিছত চেভেন চিষ্টাৰ ফল আছিলে সেয়া চালো আকৌ মাউলি নং বুলি এখন যে হেৰি এছিয়াৰ যে আটাইতকৈ চাফা গাওঁ এখন আছে নামটো শুনিছা চাগে
অ শুনিছো শুনিছো
অ সেই তালৈ গৈছিলো তাৰপিছতে আৰু এই তেনেকুৱা অ ভাল লাগে মানে গাঁৱৰ মানুহ বিলাক খুব মানে হেৰি চাফাকে ৰাখে গাওঁখন তাৰপিছতে আকৌ হেৰি আকৌ এখন আছে এই কি বুলি কয় উম গছৰ সীতা মানে এখন দলং আছে
অ লিভিং ৰিজ
অ অ মানে সেইখন মানে প্ৰাকৃতিক হয় মানে তাৰপিছতে সেই খন মই খালি পাৰ নহ'লো সেইখন মোৰ ভয় লাগিলে। তাৰপিছতে মানে এনেই দূৰৰ পৰা চালো আৰু। এনেই মানে গাঁওৰ মানুহ বিলাক মানে খুব চাফা আৰু চবেই চবৰ ঘৰৰ আগে আগে ডাষ্টবিন থাকে আৰু মানে চবে নিজৰ নিজৰ পদূলা বিলাক চাফাকে ৰাখি চব মানে জাবৰ জোথৰ একো পেলাব নিদিয়ে আৰু তাক এনেই এ মানে খুব বেছি হেৰি নহয় সেই চাফাকে ৰাখে যে মানুহ বিলাক মানে খুব সজাগ আৰু লেতেৰা হ'ব নিদিয়ে সেই বহুত মানুহ যায় চাবলৈ
তাকে আমাৰ ইয়াতো যদি সেই তেনেকে চাফাকে ৰখা হয় গাওঁ বিলাক
সেইটোৱে ইয়াৰ মানুহবিলাক তেনেকুৱা হেৰি নহয় আকৌ আমি যদি নিজৰ নিজৰ পদূলিবিলাক যদি সবে নিজে চাফা কৰি ৰাখে তেতিয়াতো চাফাই হৈ থাকিব ন মানুহে নাৰাখে আকৌ যতো ৰাস্তা কিনাৰে চিনাৰে জাবৰ দলিয়াই দিয়ে স্কুলীয়া ল'ৰা ছোৱালী বিলাক আহি চিপ চিপছ খাই ৰাস্তা এই ৰাস্তাৰ কাষত পেলাই থৈ যায় এনে যিমান শিকালেও নিশিকে এই মানুহবিলাকে।
এ সেইফালে মানুহ বিলাকৰ ইমান স্কুলো ইমান মানে হেৰি নহয় নহয় পুৰা একদম ডেভলপ নহয় নহয় আমাৰ ইয়াত যেনেকে তাত ইমান সৰু পৰাই তাহাঁতক সেইবিলাক শিকোৱা যায় ইমান তাহাঁতৰ জ্ঞান আছে আমাৰ আকৌ এইফালে মানে শিকাল দে ন শু কেছো
আমাৰ মানুহবিলাকে তাতে টিকেট কাটি কাটি যে চাই আহে চাই আহি পেলাই সেইবিলাক শিকিব লাগে এনে ফুৰিবলৈ যায় আৰু চাই আহে। কিন্তু নিজৰ ক্ষেত্ৰত আকৌ সেইবিলাক নকৰে সেইবাক পাছলৈ মানুহে কৰবাত গলে সেই ঠাইৰ ভাল কথাবিলাক শিকি আহিব লাগে আমাৰ কিমান মানুহ গৈ থাকে শ্বিলঙলৈ বা হেৰি মেঘালয়লৈ কিন্তু আমিও যদি আমাৰ নি নিজৰ জেগাখিনি যদি তেনেকে বোলে তাহাঁতে পাৰিছে আমিনো কিয় নোৱাৰিম তেনেকে ভাবিলে চবেই যদি ভাবে তেতিয়া হ'ব তে কিছুমানে নাই
য'তে ত'তে পেলাই দিয়ে বস্তুবিলাক কি কৰিবা মানুহবোৰ ঠিক হলেতো চব ঠিক এই ধৰণ
অ' তাকে, আমি আকৌ এই অ' তিন বছৰ মানৰ আগত এই লিভিং ৰোড ব্ৰিজ খনলে গৈছিলো নহয়
অহ' অহ'
তাত আকৌ যাওঁতে মোৰ দাদাই আকৌ হেৰি শ্লিপ খাই পৰিবই লৈছিলে এ শিলত মানে এনেকে ফটো উঠিব পষ্ট দিব লৈ পষ্ট দিছিলে মই ফটো তুলিছিলো তাৰ পিছত সেই পটকে শ্লেপ খাই নাই নাই ধৰিলে পৰা হৈ টো সয়া নদীয়ে লৈয়ে গ'ল হয় ইমান জোৰকে সুত বৈ থাকে
অহ' ভাল বাছিলে তেনে হ'লে। সেইটো এটা ভয় লাগে দেই শিলত উম ভয় লাগে দেই শিলবিলাকত পিচল হৈ থাকে যে মোৰ আকৌ হেৰি কৰিব মন যায় এই ৰাফটিং কৰিব মন যায় যে সুত থকা নদীত যে এনেকে যেন হেৰি কৰে ৰাফটিং কৰে যে নাওঁ বিলাক যে মানে হেৰি ৰাবাৰ ব্ৰট বিলাক যে থাকে।
অ মই কৰি পাইছো নহয়
অ কৰিছা নিকি মই কৰা নাই মোৰ মন যায় কৰিবলে
ভাল লাগে কৰি বহুত ভাল লাগে এই নামেৰি যাওঁতে কৰিছিলো অ' নামেৰি নামেৰি সেই নদীখনত জীয়া ভৰলি অ জীয়া ভৰলি নদীখন যে
অহ
সেই সেহে তাত কৰাই নহয় ৰাফটিং। এ বহুত সময় কৰাই কিন্তু এনেকুৱা দুঘন্টা দেৰ ঘন্টা মানে কে মানে গোটেই খন ঘূৰাই ন বহুত সময় লাগে আৰু মাজে মাজে ঢৌ বিলাক যেতিয়া, এনেকে হেৰি হয় কি বুলি কয় এনেকে ঢৌবিলাক যেতিয়া যেতিয়া আহে, তেতিয়া বেছি ভাল লাগে, মানে গোটেই খন এনেকে লৰি যাই যে আৰু পানী ইমান দ ও নহয় সেইটো কাৰণে ইমান ভয়ো নালাগে মানে পানীতো দেখিয়ে থাকে তলত
অ অ মোৰ মন যায় কিন্তু কৰি পোৱা নাই উম
উম কৰিবা খালি মানে এনেকে কাপোৰ চাপোৰ মানে লৈ যাব লাগিব মানে সেয়া তিতি যায় গোটেই গাত অকণ পানী ধৈ মানে
অ অ অ অ অ একস্ট্ৰা কাপোৰ লৈ যাব লাগিব অ মই সেফালে নামেৰি এইফালে যোৱা নাই ফুৰিবলৈ বা সুবিধা পালে যাম বুলি ভাবি আছো যোৱা হোৱা নাই আৰু এই ইফালে এইফালে গ'লে বান্জী জাম্পিং কৰিবা নেকি?
বান্জি জাম্পিং নকৰোঁ দেই ভয় লাগে মোৰ।
মোৰ এই জেত প্লেনিংটো কৰিবলে মন যায় কিন্তু কৰা নাই বাৰু
সেইটোও ভয় লাগে আক পতমানে পতকে কিবা এৰ খাই যাব পৰি যাম এইবিলাক ভাবি ভয় লাগে আৰু
মানে মও কৰা নাই ভয় ভয় লাগে বাৰু কিন্তু মনো যায় কৰিবলৈ সেইবিলাক এক্টিভিটি মানে কৰিবলে মানে খুব ভাল লাগে কিছুমান
ভালতো লাগে কিন্তু আকৌ অ' কিন্তু এই ঘটনাবিলাক। শুনিলে ভয় লাগে আকৌ
উম উম এই পাহাৰৰ ওপৰত মানে হেৰি অলপ হেৰি জেগাত কিছুমান বেছি উ মানে হেৰি থাকে যে এই তেজপুৰত আছে নেকি এটা হেৰি বেছি মানে হেৰি নহয় এই মেঘালয় ফালে আকৌ বেছি পাহাৰৰ ওপৰেদি যায় ন সেইকাৰণে ভয় লাগে তেজপুৰত শুনিছোঁ মানে এনেকুৱা বেছি হেৰি নহয় আৰু অলপ বেছি বহুত দীঘল নহয়, কোনোবা এবাৰ মোৰ ভণ্টিহত গৈছিলে এবাৰ তাহাতে কৰিছে ওচতে উম, তেজপুৰৰ ফালে মানে ক'বাত এনেকুৱা ৰিজৰ্ট এখন আছে তাত মানে এইবিলাক এক্টিভিটিজ কৰিব পাৰে, তেনেকুৱা আকৌ উম, হেৰি চাইক্লিং কৰে যে এডাল ৰচীৰ ওপৰত, তেনেকুৱা উম, সেইবিলাকো কৰিছে সেই মানে নদী এখন আছে নদীখনৰ ওপৰেদি মানে চাইকেলখন বান্ধা থাকে ওপৰত, চাইকেল চলাই ৰছীডালৰ ওপৰেদি চাইকেল চলাই গুচি যায় মানে পেডেল মাৰিব লাগে খালি আৰু। সেইটো কিন্তু ভয় লাগিব বাৰু চাইকেল হেই কিন্তু মোৰ এই জীপ লাইনিংটোহে কৰিবলে মানে মন এটা আছে। এতিয়া জানো সুবিধা পালে কৰিম আৰু। এই ৰাফটিং আৰু জীপ লাইনিং। অ সেই দুটা ভাল লাগে আ।
উম উম, তাকে হেৰি দিয়া ঠিক আছে মোৰ মানে ফোন এটা আহি আছে। মই পিছত তোমালে ফোন কৰিম ৰ'বা আকৌ।
অ বাৰু হ'ব
উম' হ'ব দিয়া উম'।